অফ
কি কৰিছা?
এ আছো এনে।
ভাট-পানী খালা?
অহ হল হল পবা হৈছেহে জাষ্ট তোমাৰ
মই এইমাত্ৰ খাই এনেই ৰাষ্টাফালে ওলাই আহিছো এপাক
অ কি বনালে ভাত? অ লগত একো নাই দালি-ভাজি?
অ নৰ্মেল।
অ' ভাবিছিলো মাছ- মাংস আছে নেকি?
নাই
মাছ -মাংস থাকিলে ভাল লাগে দিয়কচোন খাবলৈ মানে দিনতটো দিনতে এনে খাই দিব পাৰি কিন্তু ৰাতিটো মাছ- মাংস লাগে বাৰু
অ তুমি কি খালা?
এ নাই নৰ্মেল
অহ
বাকি ইস্কুল চিস্কুল গৈ আছা নহয়? ইস্কুল চিস্কুল যোৱা হৈছে নহয়? ঔ বাকি আজিকালি কি কম আৰু দেশখন বেলেগে হৈ গৈছে বহুত আজিকালি একো দেশক আহ অনুগুণেই নাই